হেল্ল'।
উম শুনিছা নাই?
শুনিছো কি কৰিছা?
এয়া তোমাৰ ৰাস্তাত ওলাই আহি
গৰম কেনেকুৱা?
এ গৰম বহুতো তাতে কাৰেণ্টটো কাটি দিলে।
কাৰেনটো কাটি থৈছে, কাৰেন আজি নাহে নেকি ৰাতি?
কি হ কিবা কৰ'বাত কিবা হ'ল নেকি?
অ এই গহপুৰ লাইনটোহে যেন যেন চলাই আছে, এইটো নাই নহয় এইটো বন্ধ কৰি থৈছে।
অ সেইটো কথা।
উম বন্ধ কৰিছে মানে লোট ল'ব পৰা নাই মানে থাৰ্টি থ্ৰী কে বি।
অহ অহ।
উম ভাত পানী খালা নাই? ভাত পানী খালা নাই?
খালো ভাত আমাৰ নটা বজাতে ভাত হ'ল। তাৰ পিছত কাৰেণ্ট আহিব আহিব আহিব আহিব বুলি ৰখি থাকো নে দহটা বাজিলে। তাৰছত বোলো সেইটোৱে কথা নহয় ভাতটো খাই লোৱাই ভাল কাৰেণ্টটো আহে নাহে নাজানো।
উম।
তাৰপিছত ভাতো খালো খাই পিনি এতিয়া আকৌ ঘৰত থাকিব নোৱাৰি কাৰেণ্ট নাই সেইকাৰণে ৰাস্তাত ওলাই গুছি আহিলো।
মোৰ মই ৰাজীপ হতৰ ঘৰৰ ওচৰৰ পুলটোত।
অ ৰাস্তাতে?
উম।
বাহিৰতে ভাল হৈছে বাহিৰতে জোনাক।
অ জোনকো ঠাণ্ডাও ইমান গৰমো নহয়।
উ তাকে ঘৰত যে থাকিবৈ নোৱাৰি গৰমত।
অ জোৰ চালো আজি মই চাৰিআলি গৈছিলো চাৰিআলি পৰা অহা হৈছে জোৰ চালো জোৰ চাওঁ তে নটাই বাজিলে। অ জুইচলা মাছ পালো আধা কেজি মান পালো। আমাৰ পাছফালে জাল মাৰিছিলো পুখুৰীত প্ৰথমতে জাল মাৰিলো ফিচাৰিত
অ।
এনেকে মানে ডাঙৰ খাল পিঠা ফিচাৰি এটা বনাই থৈছে এই পুৰণ দা হঁতৰ।
উম।
যেতিয়া জাল মাৰিলে জাল মাৰি পেলাই থাকোতে থাকোতে হেৰি আছিলে মই কলো জোৰ চামৰ পানী আছেই।
অ।
পানী চাই মেলি পেলাই এনেকে আহোঁতে আহোতে ম জুৰ চাই পেলাই জুলুকিটো লোৱা বুলি কয় জা জোৰ চালোগে জোৰ চাওঁতে মানে ইটোৰ পাৰত মাছ মানে মাছ পাইছোঁ ইটো পিছত সিটো হে তেনেকে। চাওঁতে চাওঁতে জোৰ চাওঁতে চাওঁতে চাওঁতে চাওঁতে নটাই বাজি গ'ল গমেই নাপাওঁ। হম আমনিও নালাগে নহয় আকৌ, আমাৰ উদ্দেশ্য এটা থাকে যে। পাওঁ আৰু কিবা পাওঁ আৰু কিবা
নালাগে নালাগে এনে এনে তোমাৰ দুঘন্টা টাইম স্পেণ্ড কৰিবৰ কাৰণে তোমাৰ একদম নেযায় নোপোৱাই। কিন্তু জোৰ চাই তোমাৰ দুঘন্টা নালাগে চাৰি ঘন্টা কেনেকে যাব
সাতটা বজাৰ পৰা চাইছো নটা বজালৈকে। উম।
টো এটা বেলেগ এটা ঠাণ্ডা মানে। ডাঙৰ মাছ পালা নে সৰু মাছ।
পাৰো পাৰো ডাঙৰ মাছ মানে এনেকে ডাঙৰ ডাঙৰ পুঠি কেইজনীমান পালো। তাৰ পাছত গৰৈ মাছ পালো ডাঙৰ ডাঙৰ কেইটামান মই আকৌ মাছ। খাই ভাল নাপাওঁ ইমান এটা।
অ
উম তাৰপিছত। দ্বীপক দি দিলো অলপমান ঘৰলে ৰাখিলোঁ মাহঁতে খাই মাহঁতে খাই ভাল পায়।
সিহঁতি পালে নাপালো চখ এটা আছে যুজ চোৱাটো।
উ ছখনে বহুত বেয়া এতিয়াও এতিয়া তোমালোকৰ এইফালৰ পৰা যদি অকণমান যদি এইফালে আহি পেলাই চোৱা নাই বৰ্তাতাহতৰ এইফালে যদি। বেচা বৰ্তাহতৰ এই ফালে আহি পেলাই চোৱা নহয়। এই পিছফালে জলহঁতৰ ঘৰৰ পাছফালে এতিয়াও লাইট মাৰিছে মানুহে।
পানী আছে জানো
নাজানো নহয় তুমি চোৱা এইৰি জৰু চাই আছ এতিয়াও।
অ মই এইকাৰনে আমাৰ তিনিআলিটা বহি আছো মানে
উম
তাকে পানীতো এনেই দেখোন আমাৰ আগফালে শুকাই গ'ল চোন। পানী শুকাই গ'ল পানীতো দহ জেগা দ মাটিব বিলাকত থাকিব পাৰে বাৰু
অ আমাৰ ফালে অকমান দ যে।
অ দহ মাটিত থাকিব উম আৰু দ মাটি বিলাকত কাঠ মাছ
আহ কাঠ মাছ মানে কি বস্তু?
এই মানে গৰৈ, চেঙেলী, কাৱৈ।
অ আহ আহ কাৱৈ মাছটো পাইছিলোঁ। কাৱৈ মাছ আমাৰ গৰৈ মাছ মাগুৰ মাছো আছিলে মাগুৰ মাছ পোৱালি পোৱালি।
এতিয়া এইবাৰ মাছবোৰ ডাঙৰ হোৱা নাই নেকি?
জানো এইবাৰ আকৌ আমাৰ পাছফালে হেৰিয় আৰু কি আছিলে আৰু তোৱা মাছটো অকণমান বেছি। তোৱা মাছৰ প্ৰজাতিটো অলপ বহুত বেছি হয় তুৱা আৰু তুৱা আৰু ব ব বটীয়া বটীয়া বটীয়া বহুত
অ বটীয়া।
আগতে আগতে মাজত যোৱা বছৰত একদম পূৰা কাৱৈ মাছ আৰু মাগুৰ মাছ- এইবাৰ পুৰা বটিয়া আৰু মাগুৰ মাছ আৰু কাঁৱৈ মাছ তিনওটাই-
এইবাৰ এইবাৰ প্ৰডাকশ্যনটো ভাল পালে এবাৰ মানে হেৰী কৰিবলে। দিওঁতেনে ক'ৰবাত বৰষুণ দি থাকিলে যে
হম
উম
তেনোকা
ভালেই ভাল লাগে জোৰ চাই বেয়া নালাগে
লাগে লাগে ভাল লাগে তাকে অকলে চাব বেয়া লগত যদি এটা বাৰ দুটা হয় তেতিয়া বেলেগ কথা।
মই অকলে চাই থাকো আমাৰ পাছফালে।
মই নাচাওঁ অকলে চাব নিদিয়ে মানে ঘৰত নিদিয়ে।
অ মই আম আমাৰ পাছ ফালে মানে আমাৰ এইখন হে আও। আমাৰ পথাৰ আমাৰ মাটি দুডালে। চাব পাৰা চাবলৈ।
উম আমাৰ কি হয় জানা নাই আমাৰ বেয়া হয় মানে তোমাৰ এতিয়া যদি আগফালৰ পথাত চাব যাওঁ
উম
তোমাৰ এখন হেৰি পাৰ হবলগীয়া হয় ন ডাঙৰ বাহনি এখন পাহ হবলগীয়া হয়
তোমালোকৰ আগফালে চাবলৈ গ'লে
অ আমাৰ দেখোন এইখিনি এখন ডাঙৰ বাহনি নহয় জানা এতিয়া বাহনিখন পাল হৈ পিনি তোমাৰ আকৌ বোকা এডৰা মানো আছে সেইফালে গৈ পেলাইহে পথাৰ চাবগৈ পোৱা হৈ ফালে মানে বেয়া হৈ যাবলৈ।
অ অকলে ন আমাৰ আকৌ তেনেকুৱা নহয় আমাৰ দাৰেক পিছফালে গলে বাহানিৰ লগত তে হেৰি লাগিয়ে থাকে
উম তেনেকুৱা লাগি থাকিলে ভাল চাবলে।
উম আৰু পিছফালে বাবাদা হতঁৰ ঘৰৰতটো আছেই
অহ হয় এতিয়া কথাই নাই
ইমানতা ভ ভয় চ নালাগে ভয় মানে কি আও ভয় কণ লাগেই না চবৰে।
এ সেইকণটো চবেই থাকিব অকণ অকণ ভয়নো নাথাকে চবেই থাকিব। এনেকুৱা হয়। বাকী ভাতটো কিহে খালা।
ভাত খোৱাই নাই মই এতিয়ালৈকে।
অ ভাত খুৱাই নাই। হেৰিয়তে বহি আছে ইমান
পুলতে বহি আছো। মানে ভোক লগা নাই, তিনিটা বজাতে হে খানা খাইছিলো হে
অ' খানা খোৱা দেৰি।
উম
উম মই তাকে অথনি কল কৰিম বুলি ভাবিছিলো তোমালে। তাৰপিছত তুমি বিচাৰি থাকিব বুলি সেইকাৰণে নকৰিলো আৰু।
অ'হ
ফিল্ডত আহিছিলা নাই আজি?
ফিল্ড অলপ দেৰি গৈছিলো তাৰ ৰাতি পুৱা মই তাৰ পৰা অলপ চালো এহটা দৌৰা দৌৰি কৰি আছে তাৰপিছত অলপ বহিলো মেলিলো তাৰপিছত আকৌ গুচি আহিলো। আহি পেলাই মাছ ধৰিবলৈ গুচি আহিলোঁ।
উম মইও গৈছিলো তাৰপিছত কোনোবা ল'ৰা এজনে দৌৰিয়ে আছে। চিনি নাপাওঁ বাৰু তাৰপিছত হয় অ এটা।
দেৰিকে গৈছিলা নেকি দেৰিকে গৈছিলা।
দেৰিকে গৈছিলো অকণমান সন্ধিয়া লগা সময়ত
অহ আচ্ছা।
তাৰপিছত সেইয়া দৌৰা মেলা আৰম্ভ কৰিবা নে নকৰা এতিয়া
তাকে দৌৰা মেলা কৰিব লাগিব আৰম্ভ।
অলপ অলপকে কৰি থাকিব লাগে।
তাকে মননো নোযোৱা হৈ থাকে।
এইটোয়ে তোমাৰ এনেও প্ৰথম এসপ্তাহ মান অকণমান হেৰি লাগিব। কিন্তু এসপ্তাহমান দৌৰি দিয়াৰ পাছত এতিয়া মনতটো আহি যায় দৌৰিবলে প্ৰথম কেইদিন এলাহ্য লাগে ন বহুত
উম
ভৰিত মানে চি চিন পেইন হ'ব তোমাৰ ভৰি বিলাক টানি টানি ধৰিব,
উম সেইটোতো হয়েই প্ৰত্যেক আৰম্ভণিতে হয়েই
হয়ে অ'হ কিন্তু এসপ্তাহ দহ দিন মান যদি ন ইষ্টপ দৌৰি দিয়া হয় ন সেই বিষটো নাইকিয়া হৈ যায়।
উম উম
তাৰপিছত কথা নাই আও।
উম।
খোপনিটো অকমাণ ৰাখি ল'ব পাৰিলে, বছ দৌৰি থাকিব পাৰিব।
যায় কৰিবা কি তিনি পাক বা প্ৰথমতেটো দুপাকো দৌৰিব পৰা নাই। তাৰ পাছত তিনি পাকলে আহিলো। তাৰ পাছত পাঁচ পাকলৈকে দৌৰিছিলো। তাৰপিছত আকৌ নোৱাৰা হৈ থাকিলোঁ। তাৰপিছত নদৌৰা হৈ থাকিলোঁ মানে, তাৰপিছত আকৌ এদিন তিনিবাক দৌৰি লো। তাৰ পিছত অ এনেকুৱা ভাগৰ লাগিছে টোপনি ধৰিছে, ভাগৰ লাগিছে। উশাহটো টানি টানি ধৰিছে। বিষে হিপ গিলিব পৰা নাই মানে। হিপ গিলিবলে মানে মুখত থুই অহা নাই মানে।
গম পাইছো, থুটো নাই মোৰচোন আগতে তোমাৰ কথাই নাই। পোন্ধৰ পাকলেকে কিমান ধুনীয়াকে গৈ থাকে। এতিয়া নদৌৰি ন নদৌৰি নদৌৰি মানে এতিয়া তোমাৰ পাঁচ পাক নহওতেই মানে মানৰ পৰা উশাহ ফুলি যায়। তিনি পাক মানৰ পৰা উশাহটো ফুলিবলৈ আৰম্ভ কৰি যায়।
খোৱা মেলা কৰি থকা ঘৰতে এইয়া আৰু এনে খাই থকা মেলা হয় যে। তাৰপিছত মানে ঘৰতে পৰুতে পৰতে ফোন চাওঁতে চাওঁতে মানে এলাছ হৈ উঠি লাগি গ'ল মানে।
সেইটো সেইটোৱে মেইন কথাটো। কিন্তু অলপ দিন যদি তুমি একেটা হেৰিয়কে কৰি থাকা। এতিয়া ৰানিং টো যদি তুমি বেছি নালাগে একদিনত যদি তুমি তুমি বোলে দিনটোত পাঁচশ মিটাৰ বা এহেজাৰ মিটাৰকেও যদি দৌৰি থাকা সেইটোও বহুত। তেতিয়াও আহি যাবগে মানে বস্তুটো।
তেনেকুৱা হয়।
লাহে লাহে দৌৰি থাকিলে আহি যাবগে আকৌ।
আহিব, আহিব। অলপ দিন ট্ৰাই কৰি দিলে আহি যাব।
উম।
মোৰ তাকে এতিয়া তাত তাতো ৰাস্তাতে দৌৰিবগে লাগিব। তাকে কিমান টাইমত দৌৰিব হয় ৰাতি। ধেই দৌৰিব গে লাগিব এনেও।
ৰাস্তাত দৌৰিব পাৰিবা নহয় তাত। ৰাতি মানে তোমালোকৰ আকৌ বহুত ৰাতি হৈ যাব নহয়।
উপায় নাই আৰু তোমাৰ হেই কব লাগিব। তোমাৰ দহটামান বজাত দোকান সামৰি পেলাই তাছত মই চিধা মানে ৰুমলৈ আহি পিনি
তুমি হেৰি কৰিব লাগিব। ৰাতিপুৱাই দৌৰিব লাগিব, ৰাতিপুৱা।
নহয় ৰাতিপুৱাও তো দৌৰিবলৈটো হেৰি কৰিব লাগিব সোনকালে উঠি পিনি অলপ অভ্যাস কৰিব লাগিব।
অঁ।
এতিয়া মই ভাবিছো বোলো তোমাৰ ধৰি লোৱা দছটা বজাত শেষ হয়। দোকানটো। তাৰপিছত তোমাৰ দোকান ৰুমলৈ গৈ যাওঁ নে খুব বেছি লাগিলে তোমাৰ তাৰ পিছত চিধা তাৰ পৰা আহি পিনি, আ?
খুব বেছি কিমান লাগিব?
মানে তোমাৰ দোকান অফ কৰি মেলি সেইকণ পোৱালে সেই পাবলে দোকানৰ পৰা ৰুম পাবলৈ এক মিনিট মান লাগে। নাই মই তোম তোমাৰ যেনেকে মই দছ মিনি ধৰিছো দোকান চোকান অফ কৰি মেলি।
উম।
দেই। তাৰপিছত তোমাৰ মই ভাবিছো ডাইৰেক্ট ৰুমত গৈ পিনি অকমান দৌৰি আহিবলৈ, মানে বেছি টাইম নহলেও মানে অলপ টাইম। দছ মিনিতটা হলেও। আহি পিনি তাৰ পিছত এইফালে আকৌ দাদাহঁতে ভাত বনাবই নহয়, তেতিয়া হৈ যাব। তেনেকুৱা। তেতিয়া কম বুলি ভাবিছো, তেনেকেই মেক আপ কৰিবগে লাগিব ন নহলেনো কেনেকে কৰিবা।
ক'ৰবাত দৌৰিবলে ৰাস্তা ৰাস্তা। দৌৰি থকাটো ভাল কথা নহয় নহয় তাকো টাউনীয়া জেগা।
এ নহয় বাৰু তাকেটো কিবা এটা কৰিব লাগিব।
ম মতেটো ভাল হে তুমি অকণমান ৰাতিপুৱা হুন কালে উঠি অকমান দৌৰিবলৈ চেষ্টা কৰা আহি পেলাই। ছটামান বজাত শুই পেলাই এলাম চেলাম দি থলে। আকৌ শুই দিবও নোৱাৰি নহয় আকৌ কথা
সেইটোৱেটো তোমাৰ যে এতিয়া শুই দিয়া, সেইটো সময়ত ভাগৰ এটা লাগে ন দৌৰি অহা পাছত।
উম।
তাৰপিছত তোমাৰ ভাগৰ টো লগা পাছত শুই দিবা শুই দিয়াৰ পাছত আকৌ যদি পতককে টোপনি মকে গুচি গলা আকৌ যদি। সাৰ নাপাওঁ সেইফালেও আকৌ বিপদ হৈ যাব নহয়।
তাকেইতো।
কথাটো তেনেকুৱা হয়।
চবফালে চাওঁ এফালে দিলে এফালে নিদিয়ে এফালে দিলে এফালে নিদিয়ে।
সেইটোৱে এতিয়া যদি তুমি যদি ঘৰৰ পৰা। ঘৰৰ পৰা যদি কিবা জব এটা কৰিলাহেঁতেন।
উম।
তেতিয়া কথা নাথাকে।
উম। আৰু তোমাৰ তোমাৰো দা দাদা তোমাৰো দাদা থাকিব সেইটো ভালে যদি অকলে থাকে তেতিয়াতো এ। একেবাৰে নোৱাৰিবা আৰু দৌৰি মেলি তুমি আহি কেনেকে ভাত চাত বনাবা।
মোৰ দাদা থাকিও বৰ কথা নাই কাৰণ মই ভাত নবনালো সিহঁতি ভাত বনাব। কোৱা আৰু এজন থাকে ন থাকে নহয় লেব। নাই নাই লেবৰেটৰী আন এজন থাকে।
আচ্ছা।
অহ আমাৰ দাদাতকে ডাঙৰ বয়সত।
উম।
সিহঁতজনে বনাই মানে সিহঁতি সিহঁতৰ ৰোমত আমাৰ দাদাইও বনায় এনেকৈ। তেনেকুৱা কৰিব লাগিব।
আচ্ছা।
তাকে কাৰেণ্টটো আজি নাহিবও আৰু ন হা। কাৰেণ্টো বোলা আদি নাহিব আৰু।
কাৰেণ্টটো আশা নাই এতিয়ালৈকে পাহাৰচতে এয়াহে গোটেই মানুহ গোট খাই আছে।
অহা হাজাৰ মানুহ গোট খাই আছে।
উম জানে আহে সুধিছে এইটো আহিছে সেইটোৱে সুধিছে সিটো আহিছে সেইটো আহিছে কাৰাৰেণ্ট কি হ'ল কি হ'ল মানুহে। এংলা কবাল ফুৰিছে।